অ, কি কৰিছা?
এইয়া আছো দিয়া তুমি কি কৰিছা?
ময়ো কাম এটা কৰি আছিলো।
অ, কি কাম কৰি আছিলা?
মই আচাৰ অলপ বনাইছিলো।
অঁ, কি আচাৰ বনাইছা? অঁ, হয় নেকি?
আমৰ আচাৰ বনাইছো মানে বনাম-বনাম কে আমটো পকিয়ে গল এতিয়া কেঁচা বিচাৰি-বিচাৰি বনাইছো আৰু। তাৰপিছত ইয়াৰ আগত মই জলফাই। নাই, নাই, জলফাই আছাৰো বনাইছিলোঁ তাৰপিছত বগৰী বনাইছিলোঁ।
অ'।
তাৰপিছত এতিয়া আমৰ বতৰ উম কিন্তু দেৰিয়ে হ'ল বাৰু আমটো কেঁচা হৈ থাকোতেই ভাল লাগে।
অ'।
বিচাৰি, বিচাৰি বনাইছোঁ তথাপিও ইমান ভাল হোৱা নাই আগৰ দৰে। এতিয়া যিহেতু পকিলে অকমান হেৰি হৈছে।
অ', অ'।
এতিয়া মানে এই আ, চকলটো কাটি, কাটি এনেই
অ', বাকলিটো অ', বাকলি এৰোৱাই দিয়া নাই আৰু।
অ', এতিয়া মানে এই গুটিটো সতে অসুবিধা যে, গুটি পুৰঠ হ'ল এতিয়া মানে সেই ওপৰখিনি গুচাই গুচাই। ধুনীয়াকে নিমখত ডুবাই থ'লো এদিন। তাৰপাছত ৰ'দত দিছোঁ। তাপা ৰ'দটো কাঢ়া হ'লে দুদিন তিনদিনতে হৈ যায়।
অ', হৈ যায় ময়ো এই ভূত জলকীয়া অলপ বনাইছোঁ আৰু অ', এই এইকেইদিনৰ এবেলা বৰষুণ এবেলা ৰ'দ। ভালকে হেৰি কৰিব নোৱাৰি ন' অ', অ'। মই ভৰি ভূত জলকীয়া অলপ কৰিছোঁ বাৰু মই।
অ', মছলা চচলা দি। ধুনীয়াকে মানে আজি বটলত ভৰাই থ'ম আৰু সেইটোকে কৰি আছিলোঁ।
অ'।
মছলাখিনি যা যোগাৰ কৰি ল'লো।
অ'।
ধুনীয়াকে জিৰা চব গুটি কেইটামানো দিছ
অ', চব অ', ময়ো দিওঁ চ
অ', তেনেকে আৰু
ময়ো দিওঁ দেই মই এই হেৰি বনালোঁ বগৰী অলপ বনালোঁ, আৰু এই ভূত জল কিয়া বনালোঁ।
অ', ভূত জলকীয়া মইয়ো বনাইছোঁ অলপ।
অ', এই বগ-মানে ভূত জলকীয়া যে, মই অক-খালী নিমখ দিছোঁ। মানে কেঁচিয়ে দি কাটি, কাটি দিছোঁ নহ'লে একে ডাঙৰ ডাঙৰকে দিলে বহুতখিনি যায় যে আৰু কটাৰীয়েটো কাটিবলৈ নোৱাৰিয়ে চাকু বা কটাৰীয়ে হয়নে? কেঁচিয়ে দি মানে সৰু সৰুকে কাটি কাটি অকনমান মানে পানীটো মাৰ যোৱাকে অকনমান ৰ'দত দি লৈছোঁ। দি পেলাই নিমখ দি সো-বৈ-কাছৰ বৈয়ামত ভৰাই থৈছোঁ।
অ'।
তেল আকৌ দিয়া নাই এতিয়ালে তেল দিম আৰু। তেল দিয়া হোৱা নাই খালী নিমখ আৰু জলকীয়াহে দিয়া হৈছে অ'। অ', এনে মানে ভেঁকুৰ উঠি যায় যে, পানী থাকিলে হয়নে?
অ'।
বগৰী অলপ ভৰাই থৈছোঁ নিমখ দি, আৰু নিমখ দি মানে বগৰী ভৰাই থ'লে যে তেল নিদিয়াকে থ'লেও মানে গৰমত তুমি পানীত এ মিঠৈ আৰু বগৰী সেয়া দি মোহাৰি পেলাই তুমি বনাই খাব পাৰিবা অ, তেনেকে থৈ দিছো আকৌ অ, টেঙা আগত টেঙা খাবলে মন গ'লে মানে সেইয়া কেইটামান তুমি উলাই ল'লা জলকীয়া খিনি ল'লা। তেনেকৈও খাব পাৰা টেঙা খাবলৈ মন গ'লে। অ, আকৌ তেল দিলে মানে ভ ভেঁকুৰ উঠে যে অ, তেল দিলে আকৌ কেতিয়াবা ভেঁকুৰ উঠি যায় যে হয় নে মানে সেইকাৰণে তেল দিয়াই নাই বগৰী আৰু ভোট জলকীয়াত আমাৰ আকৌ ফিৰিঙি জলকীয়া জোপ পো আছে সেয়াও পকা-পকা কেইটামান ভৰাই-ভৰাই থৈছোঁ অ, ফিৰিঙি যে।
মই এনেই গোল নেমু থও তেনেকে
অ, গোলনেমু অ, গোলনেমু থব লাগে ন'? সেইটো আকৌ বহুত ভাল পেটৰ কাৰণে সেইটো আকৌ বহুত মানে ভাল পেটৰ কাৰণে এ বগৰীত
কেতিয়াবা মানে এই পেটৰ বিষ যদি হয় ঘপককে তেতিয়া সেই নেমু এচিকোত খাই দিলে মানে ভাল হৈ যায় আৰু দুবছ বছৰ, তিনি বছৰীয়া হৈ গলেতো আৰু ভাল অ, ভাল। অ, মানে একে শুকাওতে-শুকুৱাও যে গোটেই নিমখ খিনি নাইকিয়া হৈ যাব গৈ পানী নাইকিয়া হৈ যাব গোটেই ৰসগোল্লা টো নিচি নিচিনা ৰসগোল্লা টো যে হেৰি হৈ যায়গে পিছত তেনেকুৱা নেমুতটোও তেনেকুৱা হৈ যায়। অ, একদম লাৰি ধুনীয়া লাগে আৰু পিছত খাইয়ো কিবা এটা সোৱাদটো ভাল লাগে।
মই খাইয়ো পোৱা নাই বাৰু দেখিছোহে খাই পোৱা নাই বনাই পোৱা নাই বাৰু এনে এ তুমি কেঁচা এ মানে কেঁচা জলকীয়া যে কেঁচা জলকীয়াও তুমি ঠাৰি খিনি এৰাই- এৰাই নিমখত থৈ দিলে যে তেনেকেও খাব পাৰি সেইটো জলকীয়া টেষ্টটো মানে বেলেগ তুমি পিতিকাটো সানি খাব পাৰিবা তেতিয়া অ, তেতিয়া তুমি সেয়া এটা লৈ এনেই খাব পাৰে। অ, মানে কি তুমি পিটিকাটো সানিব পাৰিবা। বা কেতিয়াবা ভাজিটো দিব পাৰিবা মানে জমা কৰা মানে সংৰক্ষণ কৰা এটা উপায় নিচিনা হয় আৰু আচাৰ নহয় আৰু মানে তেল নি অ, তেল দিয়া জলকীয়া আকৌ খালেই কেতিয়াবা পেটৰ বেমাৰ হৈ যায়। হয় নে অ, পেটত ধৰে চবেই খাব নোৱাৰে মই নোৱাৰো খাবলে।
আৰু বিশেষকে তেল নোহোৱাকে সোৱাদটো বেছ বেছি ভালকে যেনে সেনেকে মানে সংৰক্ষণ কৰিব জনাটো মানেই ভালেই আৰু।
খুৰী এজনীৰ ঘৰত মই খাই পাইছিলোঁ।
অ, মই বাৰু খাই পোৱা নাই এবাৰ কৰি চাব লাগিব আমাৰ জলকীয়াবোৰ এনে গেলি পচ চি যায়গৈ।
অ, কৰিবাচোন তেনেকুৱা মানে-মানে হেৰি এই প্লাষ্টিকৰ বাচনত থব নালাগে। কাছৰ বাচনত থ'ব লাগে চিচাৰ অ, চিচাৰ বাচনত থলে মানে ভাল আৰু - আৰু ঠাৰি খিনি ধুনীয়াকে এৰাই দিবা ঠাৰি খিনি এৰাই পা ধুই বেলাই অকণমান ৰ'দত দি বেলাই মানে হেৰিতো যাতে পানী চানী যাতে লাগি নাথাকে পানী থাকিলে মানে ভেঁকুৰ উঠি যায় যে অ, খালি নিমখৰ পানীহে যাতে থাকে তেনেকুৱা হ'ব লাগে।
অ', অ', মই এবাৰ কৰি চাম।
অ, কৰি চাবাচোন মই এইবাৰ আমৰ আচাৰ বনোৱা নহ'ল। এনেই মই আম কেঁচা আমেদি বনাওঁ নহয় মিঠা আচাৰ। মানে অ, কেঁচা আমেদি মিঠা আচাৰটো মই কেনেকে বনাও জানা তুমি মানে ধুনীয়াকে অ সৰু সৰুকে টুকুৰা -টুকুৰা কৰি কাটি লওঁ। টুকুৰা -টুকুৰাকৈ কৰি কাটি তাৰ পিছত নি চেনি, আৰু নিমখ, দি মানে গোটেই খিনি খানি অ মানে মিঠা আচাৰ, বেছি টেঙা হ'লে- অ মিঠা আছাৰ আৰু তুমি ৰুটি -চুটিৰ লগত ৰুটিৰ লগত খাব পাৰিবা। তেনেকুৱা আৰু অ জেলি, টাইপ। জেলি, নিচিনা তাৰ পিছত মই চেনি, আৰু নিমখ, দি ধুনীয়াকে সানি। ঢাকি পেলাই এদিন থৈ দিওঁ পিছদিনা খালি কেৰাহীটোতে সেই গোটেইখিনি মানে পানী উঠি অকণমান ঢিলা নিচিনা হৈ যায় নহয় অ সেইখিনি খালি। অ খালি কেৰাহীটোতে গোটেইখিনি দি তেল চেল একো নিদিওঁ আৰু তেল, মানে সেইখিনি দি ধুনীয়াকৈ অকণমান লৰাই লৰাই ভাজি -ভাজি থাকিব লাগে।
ব নালাগা বস্তু আছে মই চব ভাল পাওঁ।
অ', তাৰ পিছত কে কেৰাহীটোতে মানে এনেকে লৰাই, লৰাই ভাজা নিচিনাকে ভাজি, ভাজি থাকিব লাগে তেতিয়া সিজি যাব গৈ। নিজে গম পোৱা যাব, নহয় নিজে গম পাবা তুমি, হয়নে ভ হৈছে। নাই নিজে গ'ম পাবা ভাজি থাকিলে, আৰু দিব বিচাৰিলে জল কীয়া অকণ দি দিব পাৰা। বা জিৰা অকন হয় ন, অ', জিৰা, জলকীয়া অ'। অ', বা চব কুটিৰে আমি ঘৰত মানে আচাৰৰ কাৰণে যি মছলা মানে খুন্দি লও, অ', সেয়া মছলা অকণ দি দিবা। চিম্পুল, আৰু মানে সাধাৰণ আৰু তেনেকে তুমি পাৰা। অ', তেওঁ ৰুটিৰ, লগত খাই মানে ভাল লাগে তেনেকে আৰু। মিঠা, জ্বলা, টেঙা অ', বহুত আছে, বহুত আছে। অ, আৰু জেলি- চেলি আমটো ঘৰতে বনাই খাব পাৰো হয় নে। জেলি আমি ঘৰতে মই, বনাও কেতিয়াবা।
মই এইটো কি কয় খাচেং টেঙা সেইটো এটো, কৰি পাইছো।
অ', মই সেইটো কৰি পোৱা নাই, মই আমৰ, কৰি পাইছো বাৰু অ'। তুমি অ', কালাৰ ধুনীয়া হয় ন মই সেইটো বনাই পোৱা নাই সেইটো সেইটো অকল মানে কি, গুটিকেইটা যে লাগে।
গুটি, কেইটা ছিগি আনি অ', মানে সেইটো ওপৰৰ যিটো বাকলি টো গুটিটো, ওপৰত যিখিনি ৰঙা -ৰঙা বাকলি সেইখিনিহে কামত দিয়ে।
অ', সেইখিনিহে দিব লাগে।
অ', ভিতৰত থকা সেইখিনি সেইটো পেলাই দিব লাগিব ভিতৰত এটা টান এটা গুটি অ', টান গুটি এটা থাকে যে, সেই-সেইটো কাম নাই সেইটো পেলাই দিব লাগিব।
কলিখিনি।
অ', বা গুটিটোৰ, ওপৰত লাগি থকা যিখিনি ৰঙা বাকলি সেইখিনিহে লাগে।
সেইখিনি কেনেকে
সেইখিনি একদম ধুনীয়াকৈ পানী অলপ দি। চেনী দি চেনী, লগত মানে পগাই থাকিব লাগে, পগাই থাকিব লাগে। পকাইতে পকাইতে সেই বস্তুটো হেৰি হৈ যাব মানে গোটেই নাইকিয়া হৈ যাব নহয়। অ', গোটেইগোট গোটাই গোটাই নহয় গোটাই গোটাই ল'ব নালাগে পিচি লবও নালাগে গুটিটো পৰা তুমি যেতিয়া এৰাই এৰাই লবা গুটিটো পা এৰাই লোৱাৰ পিছত অ', ফালি ফালি। অ', এৰাই লোৱাৰ পিছত ঢেৰ অলাগদিয়ল গুটিটো পেলাই দি বাকলি খিনি আমি চচপেনটোতে সিজাই থাকিব লাগিব। তাতে চেনী চেনীৰ যিমান খিনি মানে
সিজাওঁতে সেইখিনি মানে ভাগি, চিগি গুড়া হৈ যায়।
গুঢ়া হৈ যাব লৰাই থাকোতে চেনি পগি পগাই পেলাই চেনিটো পগাই পেলাই হেৰি কৰালে সেইখিনি নাইকিয়া হৈ যব মানে একদম গুলগুলীয়া হৈ যায় গৈ।
মানে সুকীয়াকে মানে সেইখিনি আকৌ ভাঙিব বা হেৰি কৰিব নালাগে আৰু অ তাতে সিজি মানে নাইকিয়া হৈ যাব।
নাইকিয়া হৈ যাব, কোমল কোমল অ'। তাৰপিছত ধুনীয়াকে তোমাৰ জোখত নিমখ আহ কি চেনিটো দিবা। চেনী দিয়াৰ পিছত মানে ধুনীয়াকৈ লৰাই থাকিবা, লৰাই থাকিবা হাতেৰে গম পাবা নহয় লাহি মানে বস্তুটো জেলি টাইপৰ হৈছে নে নাই।
উম।
যে যেতিয়া হ'ব তেতিয়া লাহেকে নমাই থৈ কিবা এটা ঢাকি দিলে ধুনীয়া একদম হেৰি হৈ লগ লাগি যাব মানে বস্তু
অ', অ', অ', অ', মই সেইটো দেখিছো খাবও মন আছে বনাই মোৰ পুলি এটা ৰুই ল'ব লাগিব অ, সেইটো আকৌ দেখিবলৈ মানে ধুনীয়া দেখে হয় নে।
ৰংটো ধুনীয়া যে কিনাৰ নিচিনা। আলহীক দিবও ভাল আৰু লৰা ছোৱালীকো দিব ভাল।
অকনমান মই সিদিনা আমৰ বনালো অকনমান বেছি টান হ'ল মানে। কাটি, কাটি, কাটা যোৱা নিচিনা হৈছে। তাতকে মানে অকন হেৰিতটো পাইছো আৰু অকনমান তাত কে ঢিলা, ঢিলাতে ৰাখিলে বেছি ভাল হ'ব উম। অকনমান ঢিলাতে ৰাখিলে অ, আমৰ মই সেইদিনা আমৰ বনালো।
কেঁচা আমে দি বনাই ন?
নাই পকা আমেদি বনাইছো অ, আম। আমটো আকৌ এনেকে তুমি সিজালে নহব আমটো মিক্সাৰত ম মানে গুৰা হেৰি খুন্দি ল'ব লাগিব কাৰণ তুমি অ, সেই আমটো আকৌ ইমান ঢিলা নহয় নহয়, হয় নে মানে তুমি এনেকে কাটি বা ৰুকি ললে অকনমান জোঠা জো ঠা নিচিনা হ'ব মানে একো মিহি নহ'ব।
মিহি নহয়।
অ মিহি নহব, এইটো মিহি হৈ যায়, হয় নে? সিজাই দিলে।
অ, মিহি হৈ যায়।
অ, এইটো মানে কোমল বস্তু যে, কোমল যে বস্তুটো অ, আম আ ক কোমল নহয় নহয় টান হয় নে। মিক্সাৰত মাৰি মোৰ এইটো, এইটো বনাই চাব মন আছে দেই।
অ'।
মই নাজানিলে সুধিম হে তোমাক।
অঁ সুধিবা সুধিবা, মইয়ো সুধিম দেই, আজি হ'ব নেকি। মই কামটো কৰো।